আহ আহ কি খবৰ ভালে আছা?
আছো ভালে। তুমি ভালে আছা?
আজি দিনটো কেনেকা গল?
আজিৰ দিনতটো কি আৰু ক'ম ইমান গৰম আছিলে বতৰটো ক।
অ হয় দিয়া হয় দিয়া মানে সাংঘাতিক গৰম।
সচায় আজি বহুত গৰম আছিল।
অ তাকেতো মই মানে বহুত টেনশনে হৈ গৈছে। মানে ইমান
এনেুৱ লাগি আছে মোৰ। ত' ইমান মাথা বিষাই আছিলে ৰাতিপুৱাৰ পৰা। মাথা বিষোৱাৰ পিছত, কেপচুল খাইছো, টেবলেট খোৱাৰ পিছতে কমিছে।
হয় দিয়া হয় দিয়া ঠিকে কৈছা, মানে ইমান সাংঘাতিক ইমান দিব নালাগে, লাগিলে বৰষুণে আহক হয় নে মনে ম
এইটোয়েতো এইটোয়ে আৰু একো কৰিবও ইচ্ছা নক-
ইচ্ছা নকৰে আৰু ন মোৰ তাৰমানে ভয় লাগিছে। এতিয়া দুটা কাৰণত গৰমতটো বাৰু ঠিক আছে আমি বাৰু ৰুমত সোমাই থাকিলো সেইটো বেলেগ কথা, এতিয়া যিসকলে ধৰা দিন হাজিৰা কৰি খায় হয় ন নহয়, এতিয়া ধৰা দিন সাজে সিহতেটো কাম কৰিব লাগিব ন। খাব কি, এতিয়া কাম কেনেকে কৰিব তাৰ মানে একদম মানে বেয়া কণ্ডিচন আৰু সেনেকুৱা। গতিকে মানে কেনেকুৱা অৱস্থাত দহ মিনিট যদি বাহিৰত থাকো, একদম বেয়া লাগে। এ সেনেকুৱা গতিকে মই তাকে ভাবিছো সেই সকলে কি কৰ আৰু দ্বিতীয় কথা হয় হয় হয় আৰু দ্বিতীয় কথা মানে বয়সিয়াল মানুহৰ কাৰণে মই চিন্তা কৰিছো কি হব, মানে বহুত চিন্তা হৈ আছিলে আৰু মোৰ কি হ'ল মই মানে বাহিৰত মানে মই ইয়াৰ পৰা তালৈকে গৈছো অলপমান গৈয় তাৰমানে গাটো বেয়া লাগিব ৰ বেয়া মানে অন্য নহয়, মানে ইমান গৰমত সহ্য কৰিব পৰা নাই। লগে -লগে এই পানী আনি মানে এই হেৰি বেমাৰ- চেমাৰ একো নহয় পানী আনি মই মাথাতো মই লাজ- চাজ কৰা নাই মাথাটো তিয়াই মাথাটো তেনেকে আছো আজি মাথাত পানী আকৌ দি দিলো অকমান, মানে অকমান -অকমান দি পেলাই আকৌ মুখ- চুখ ধুই দিওঁ ফ্ৰিজৰ পানী সেইটো কৰো। তাৰপিছত মই হেৰি কৰিলো মানে এই বেছি ৱেডাৰটো গৰম কাৰণে অলপমান ফুৰিব গ'লো ফুৰিব মানে অলপমান ধৰা পাহাৰোৱা জাগাতো তোমাৰ অ হেৰি হয় ন অলপ বতাহ -চতাহ থাকে, ইয়াতকৈ ধৰক
অহ তাতেটো অকমান বতাহ- চতাহ থাকে বুলি ইমান এটা মানে গৰম মানে
তাতকে তাৰমানে তাৰে সহ্য কৰিব পাৰি অ', নহয় মানে যতে তোমাৰ অলপ মানে হা -হা হিল চাইডৰটোত মানে তোমাৰ অলপমান মানে সহ্য কৰিব পাৰাত আছা আমাৰ এইটো নোৱাৰি কৰিব সহ্য সেনেকুৱা দিয়া মই তাকে মই তেতিয়া চিন্তা কৰি আছো মই তাকে ভগৱানক প্ৰে কৰি আছো যাতে
আজি ৰাতিপুৱা পাঁচটা বাজাতে ইমান ৰ'দ উঠিছে ইমান ৰ'দ মানে কি কম ৰাতিপুৱাই তোমাৰ টুৱেন্টি ছিক্স না টুৱেন্টি
ঠিকে কৈছা মই বোলো বৰষুণটো আহে বা ৱেডাৰটো অলপ লাগিলে হেৰি হওক তাকে মই ৰাতিপুৱাৰ পৰা মানে ভাবি আছো সেইটো কি কৰিবা মানে বহুত চিন্তা এ মই আজি তিনিবাৰ মানে তোমাৰ অহ, তিনিবাৰ মান মই মূৰত পানী দিছো মানে তাৰমানে একো নহয় ম মোৰটো নগৈ কিবা গাতটো বেয়া লাগি যায় বুজি পালা তাৰ পিছত মই পানী আনি মূৰত দি একদম ফ্ৰিজৰ পানী আনি মূৰত দিছো তাৰপিছত
আজি মোৰো দিনত এনেকুৱাই হৈছে। মানে মাথাই কাম নকৰে এনেকুৱা হৈছে উম মোৰতো ইয়াত ভৰিত তলত যে লাগে কি পুৰা জুই পেলাই আছে নেকি এনেকুৱা পুৰা এনেকে মানে জুইৰ দৰে পুৰা জ্বলি থাকে ভৰিত। তলত ভৰিৰ তলত এই হাতৰ তলা টো গৰম হৈ যায় হীট হৈ যায় পুৰা।
হয় দিয়া এইটো কথা সহ্য নহয় বহুত দিগদাৰ হৈছে মই মানে ৰিক্সা এখনত আহিছিলো চালে কৈছে কি হেৰি অহ ভণ্টি আৰু নোৱাৰো আৰু মই -মই বোলো আপুনি যাওক গে ঘৰত গৈ শুৱক অলপ পইচাৰ কথা কথা ভাবিলে নহব ৰিক্সা চলাই থাকিব ক'ৰবাত যদি মূৰ ঘূৰাই পৰি যায় হয় নে নহয় মই বোলো যাওক গে ঘৰত কি কৰিবা হে সেনেকুৱা আৰু চবেতো আৰু অলপ ঘৰত সোমাই থাকিলে বোলো অলপ অকে আছে কিন্তু চবেতো ঘৰত সোমাই থাকিলে কাম নচলে ন হয়নে নহয় কোৱা? এ কি হৈছে অৱস্থা মই এতিয়া ভাবিলোঁ লাগিলে অলপমান পানীয়ে হওঁক হা - হা মই পানী হ'লে ঘৰ বাহিৰত ওলাই নাযাও হয়নে বেছি নহয় বাৰু দুদিন, এদিন পানী হ'লেও মই লাগিলে ওলাই নাযাও কিন্তু এইটো মানে
মই দিনত কি কৰিছিলো জানা মাথাত অকমান ইয়া ঠাণ্ডা তেল যে ঠাণ্ডা তেল এতে মানে মাথাত দি কিনি তাৰ পিছত অকমান ঠাণ্ডা পানী দি কিনি এনেকে থপথপিয়াইছো মানে এতিয়া অকমান ৰিলিফ হৈছে মাথাটো পুৰা ঠাণ্ডা হৈ গৈছে। ভাল লাগিছে এতিয়া আৰু এতিয়া মোক চৰ্দি লাগি গৈছে তেতিয়াটো নিজৰ মানে ৰিলিফৰ কাৰণে মই ঠাণ্ডা পানী ইউজ কৰিছো কৰাৰ পিছত এতিয়াতো মই এনে অৱস্থা।
অ মই সেইবিলাক চোৱা না মই একদম ফ্ৰিজৰ আনি মানে কেনেকুৱা পানী আনিছো জানে যতন পুৰ তে বটল টো বৰ হৈ আছে সেনেকুৱা পানী আনি ক খাই দিছো আৰু সেইবিলাক বেমাৰ চেমাৰ চোৱা নাই আৰু।
অ সেইটোতো গৰমত মানুহে কি কৰিব কিন্তু আৰু বেছি বেমাৰহে পৰিব জানা।
উম হয় দিয়া গোটেই দিনটো মই। তেনেকে আছো ব ফ্ৰিজৰ তিনটা মান পানী খালোৱে ভৰ্তি ভৰ্তি সেয়া আৰু ভাত চাত খাবৰ মন নাযায় ন।
নাই খালি পিয়াহ লাগি আছে। মন মানে চৰ্বত বনাই খাওঁ চৰ্বত বা এনে পানী। সেইবিলাকে দিয়ে পেট ভৰি যাই আছে ঘৰৰ আঞ্জা চব্জি ভাত কি খাবা। মানে ভাত চাত এনেই ৰৈ আছে।
উম মই সেই অকমানে ভাত খাইছো মাত্ৰ তেনেকে খালো তাৰ পিছত মই বোলো নাই এনেকৈ হ'লে নহ'ব। অ মানে ঘৰ আহি পালো অকমান আম মেগ কাটি পেলাই এতিয়া অকমান খাইছো আৰু অ ফল মূল অলপ এইটো কথা উম খাব লাগিব অ সেইটো কিন্তু দু দুপৰীয়া মানে মই ভালকে খাবই পৰা নাই অলপ খাইছো এতিয়া অলপমান মেংগ চেংগ ৰাতিয় ৰাতি কিবা ভালকে খাব লাগিব আৰু এইটেনেকে তাৰমানে ইমান হেৰিত মোৰ মানে আৰু অ এতিয়া ধৰা মই বজাৰত গ'লে সেইখিনিয়ে মোৰ যাবৰ কেপাচিটি নাই তাৰ মানে এ কি কবা আৰু বৰ উ দিগদাৰ হৈছে তেনেকে কন্টিনিউ হলে কি হ'ব সংসাৰখন
নাই মানে ওলাব দিনৰ টাইমতো তুমি ওলাবই নোৱাৰিবা।
উম হয় দিয়া হয় দিয়া হয় দিয়া। কিন্তু কি জানানে আমাৰ ইয়াতে আছে কিন্তু অলপমান যিবিলাক গাও জাগা সেইবিলাকত তাৰমানে তাৰমানে ৰ'দতটো আছে কিন্তু যিটো বতাহ বা হাৱাতো সেই মানে ৰ'দৰ উত্তাপটো কিছু পৰিমানে কমাই দিয়ে হয়নে যিবিলাক ধৰা গাঁৱলীয়া অঞ্চল সেইবিলাক বহুত গছ গছনি থাকে যে সেই উত্তাপটো অলপ কমাই দিয়ে হয় নে এ সেইটো কথা কি আমাৰ ইয়াতে ধৰা গছ গছনি তেনেকে নাই আৰু যান বাহন বেছি আছে গাড়ী উম চহৰত বেছি আছে তাৰমানে গৰমতটো বেছি।
এতিয়া বেছি গৰম ক কি ইতে গছ গছনি কাটি মানুহে চবে ফ্লেট চেলেট বনাই
কাৰণে সেইটোতো তাকে ভাবিছো। উম এনেকে যদি পিছৰ ফালে আৰু কি হব অ তাকেই তো গছ গছনি এনেকে কাটি পিছৰ ফালে বহুত সেইনা কোনোবা এখনত শুনিছো নহয় দেশ কোনোবা এখন জাগাত বোলে ত সু মাছ গৰম হৈ মানে টায়াৰে গলি গৈছে বোলে শুনিছানে কোনোবা এখনত অ ক'ত আছিলে বাইদউ অ তাতে তোমাৰ গোটেই টায়াৰ গলি গৈছে মানুহ বিলাক বোলে চুইমিং পুলত এনেকে সোমাই আছে। কি অৱস্থা এইটো তাৰমানে কিয় হৈছে জানানে তোমাৰ মানে মানুহ আগতে তাৰমানে গছ গছনি কাটি কাটি হেৰি কৰি আছিল। বুজিলা কিন্তু এতিয়া একদিনত গছ ৰুলে কেনেকে হ'ব আগৰ পৰাই কাটি আছিলে। সেই কাৰণে মানে গছ গছনি বহুত দৰকাৰ উ সেইটো উম উম বহুত দৰকাৰ সেইটো কথা সেয়াই আৰু আজিয় মই মানে গৈ গম পাইছো যে ইয়াত তাতে যিমান উত্তাপ মই তাতে গৈ সিমান পোৱা নাই মানে সেইটো এ সেনেকুৱা আৰু দুপৰীয়া কিহেৰে খালা
দুপৰীয়া আৰু কি খাম মই খালো ভাত দালি আৰু আৰু বেগুনৰ আঞ্জা বনাইছিলে বাইদেৱে
হা হা হা।
তুমি কি খালা?
মই তোমাৰ হেৰি অকনমান চিকেন আনিছিলো অ তাৰে অকনমান জোল লৈছো আৰু ভাত। বেলেগ একো খোৱা নাইও আৰু নেমু টেঙা তেনেকে খাইছো। বেলেগ আৰু একো খোৱা নাই। অ সেয়া বে বেছি অ বেছি অ বেছি খাব পৰা নাই, তাৰপিছত অ তাৰপিছত এতিয়া নিৰামিষ বনাম আৰু কিবা দাই দাইলতে এই কঁঠাল গুটি যে খোৱা নে তোমালোকে কঁঠাল গুটি? সেই অ দাইলতে কঁঠাল গুটি দাইল বহাই দিম মচুৰ দাল, কঁঠাল গুটি দি দিম আৰু ভাত বনাম। সেনেকে হৈ যাব চাটনি এটা বনালে ৰাতি।
অ আৰামছে, ৰাতি এনেও শুনিছো যে লাইট খাব লাগে।
লাইট খাব লাগে চিম্পুল হা ৰাতি আমি মাছ মঙহটো নাখাও ৰাতি। ৰাতি আমি সেনেকে দিনতে খাওঁ আও, আৰু তোমাৰ মানে নাই বা আলু পিটিকা দালি ভাত তেনেকে খাওঁ অ সেয়া, আৰু দালি নালে চব জি ভাত এখনে বনাওঁ আৰু মই ইমান বনাব নোৱাৰো, তেনেকে আৰু। এখনে মানে মোৰ ভাল হলে হৈ যায় অ।
আৰু জানা বেছি ভেৰাইটি জ্বলে যে বেছি ভেৰাইটি জ্বলে যে খাবও নোৱাৰি? মানে এনেকুৱা লাগে যে কি খাও কি নাখা
উম উম হয় দিয়া হয় দিয়া, আৰু উম হুম আৰু মানে বেছি হ'লে আমি ৰাতিপুৱা খাব অলপ বেয়া পাও, সেইকাৰণে আৰু ধ পেলাই দিবও বেয়া লাগে হয় নে নহয়? সেইকাৰণে মানে এতিয়া সেই কাৰণে মানে দিনত ধৰা অলপ বেছি হলে ৰাতি খাবও পাৰি। কিন্তু ৰাতিৰ বেছি হলে দিনত খাব নোৱাৰি, সেইকাৰণে মানে ৰাতি এ আলু মই আলু পিটিকা কৈ ভাল পাওঁ, জ্বলা তলা সানিলে
ময়ো ময়ো ময় মইতো তেল নিমখে দিও খাই লওঁ বা ঘি আৰু ভাত খাই ল আৰামছে মোক বেছি হেৰি নালাগে আৰু।
অ, এ দালি -দালি বহাই দিম আহ তাতে এ এই কঁঠাল গুটি আলু দি দিম আৰু ভাত আৰু আচাৰ তাচাৰটো আছে। তেনেকে হৈ যাব আৰু।
ঠিকে যে কেতিয়াবাটো এনেকুৱা বনাও মানে গৰম গৰম ভাত- আলু ভাজি আৰু নিমখ আৰু তেল দি কিনি
অ অ অ তেনেকেও খাই ভাল লাগে অ, মই আলু ভাজি জ্বলা তলা অলপ কাটি দিওঁ। হা হা হা ভাল লাগে খায়, অ সেনেকে মই ভাল বাৰু, সেইটো আলু ভাজিতো মই হেৰিটো খাওঁ অ ৰুটি বনালে, ৰুটিৰ লগতো খাওঁ সেইটো আলু ভাজি মস্তি লাগে ন।
অ অ অ ৰুটিৰ লগত এনেও অকমান ভাজা চাজা থাক থাকিলে তেতিয়া ভাল লাগে।
অ মই কিন্তু ৰুটিৰ লগত চবজিটো বেছি ভাল নাপাওঁ কিন্তু এই ভাজিটো ভাল পাওঁ।
ভাজি বা আ চবজি কোনটো ভাল লাগে জানা চানাৰ চব্জি হ'ব লাগে কাবোলী বুট, কা কাবোলী বোটৰ বনোৱা ন চব জি চলা জিচিনা চলা যে বনাই উম। সেনেকুৱা সেনেকুৱা টাইপ ভাল লাগে অ পৰাঠা বা পুৰি লগত বা ৰুটি ৰুটিও খাওঁ আজি মই কিমান দিন পিছত আজি ৰুটি বনাইছিলো মৰ্ণিং। এনেতো ৰুটি নাখাওয়ে, উম কষ্ট মানে মোৰ ৰুটি বনাব এক্সপাৰ্ট।
ৰুটি বনাব ন মই মাৰিব বেয়া পাও এই যে মাৰে যে হাতে চাতে লাগি যায় যে। সেইটো অলপমান টান পাওঁ আৰু হাতে চাতে লাগি যায় যে।
লাগি থাকে কিন্তু মই এটা হাতেৰে মানে হেৰি। পোৰো কিন্তু হৈ যায় পুৰা ধুনীয়াকে। মোৰ হাতত নালাগে মানে কি এইটো পুৰা মাৰি থাকিব লাগে। পুৰা বেছি টাইম মাৰিলে তেতিয়া হাতত নেচটকে। লাগিলে অলপ অলপ চাইডে চাইডে দি পানী পানী পানী দি। কিনি তাৰ পিছত পুৰা মিলাই থাকিব লাগে যিমান মিলাবা সি মানে ৰুটিটো মানে ধুনীয়া হয়।
অ এনেই মই কৰিব বেয়া নাপাওঁ এই মাৰিবতো বৰ টান পাওঁ।
অ সেইটোতে কষ্ট মেইন ৰুটি মানে কি কয় যে মানুহে ৰুটি ইমান ধুনীয়াকে সেই বোৰ হোৱানাই কিন্তু আতা মৰা প্ৰচেছ টোৱে মানে ভাল হ'ব লাগে সেইটো যদি ভালকে কৰা তেনেহলে ৰুটি পুৰা ধুনিয়ীয়া কে ফুলি উঠে। যিমান আটা মাৰিবা সিমানে ৰুটিটো ফুলে।
হয় হয়, ঠিক আছে তেনেহলে পিছত কথা পাতিম।
অ, দিয়া ঠিক আছে দিয়া। উম।